উম,
অ',
হা?
কি কৰছা?
আছো তই?
অ', মই বহি আছো ৰ' ভাত খালি?
উম,
কিহে দি খালি?
হা?
কিহেদি খালি ভাত?
এহে কিবা চব্জি আছিল নাখালো মই কণী দি খাইছো, তই?
অ', মইয়ো কণী দি খাইছোঁ, আমাৰো চব্জি আছিল মই নখালো চবজি।
অ', কি কি?
আমাৰো কিবা চব্জি বনাইছিল নাখালো মইয়ো কণী দিয়ে খাইছো।
উম,
উম।
আচ্ছা।
হম
উম,
উম, মোৰ তেনেকে থাকাই ৰসে লাগচি। কি কথা, আহ তাকেতো।
উম,
আমাৰ এই হেৰি আমাৰ, আহ তাতে যাৱা। মানে হেৰিত যোৱা তাৰে ল'ৰা কেইটাজনৰ ল'ৰা হ'ল ত'
অ',
ছোৱালী ৰ' মইয়ে পাহাৰলোঁ ৰ' কোনে কোনে আছিল। আহ এক, দুই, তিনি, চাৰি, পাঁচ। ছয় সাত, সাতটা ছোৱালী। আৰু বাকী, এক, দুই, তিনি, চাৰি। পাঁচ, ছয়, সাত, আঠ, ন। অ', অ, অ, নৌতটা ল'ৰা। তিনটা আৰু ওলাল হয়। ইহঁত তিনটাই নাজান নগ'ল মানে ছোৱালী হয়। কিবা বোলে
হাগাই লাগছি নে কিয়ে পেটটো বিহাই আৰু ককালো বিহাই।
কাৰ তোৰ?
মোৰ।
এ হৈছি দে। আমি গিলাই মেদ গেছো‍ঁ। আমি গিলাই মেদ গিছোঁ বোলো।
আমাৰ টাইমত এহঁতৰ গা গিলা কিমান ভালে আছিল। কিমান কি কৰিছিল আৰু আমাক চাঁ।
অ'।
আৰু আমি হঁ-হঁ উম পাৰে মো পৰহি দিনা গোটেই দিনটো শুইছোঁ। ইমান এলাহ লাগছে। বিচনা পৰা উঠছোঁ। উঠি চাহটো খাছোঁ। বাচন- চাহৰ বাচন কেইটা ধুই মেলি দি, এই আৰু বিচনাত বাগাৰ দিছোঁ। ভাত খা পৰক লৈকে উঠা নাই। এইখান এখন বিচনাত যাওঁ, সেইখান এখন বিচনাত যাওঁ। তাৰছত ভাত-চাত খাই আৰু বাগাৰ দিছোঁ। উম বাপৰে, গালিয়ে খাইছোঁ মই। শুই থাকে ইমান।
ঠিকে আছে।
উম।
গেষ্টিকহে হৈছে পাই মোৰ।
উম, পিল খা।
হা - হা?
মেড- ঔষধ খা বোলো।
সেই ঔষধ নাখাওঁ, নিজে ভাল হৈ যায়। ঔষধ খোৱা বেমাৰটো দ বেয়া মানে অলপ-অলপ হওঁতেই মানে ঔষধ খাই দিব ঔষধ এ হেবিত লাগি যায়।
সেইকাৰণে পানী খাব লাগে এ খাব লাগে।
হঁ-হঁ।
বিৰাট টোপনি লাগছি মোৰ।
দে কিবা ক।
অ' মই এ খেলা চাই আছোঁ ৰ' মোবাইলত।
কি খেলা চায় এ তই?
এ সেই খেলা নহয় এ, মোবাইলত খেলা। গেম-গেম।
অ'।
তাকে এনে খুচৰি আছোঁ। হা?
কোনটো খেলা?
অ' কি- কি কৈছা?
সৰুটো শুলা?
অ' নাই শুৱা। সৰুটো নিশাচৰ প্ৰাণী হৈছি ৰ'। অ' সৰুটো ম বাইল চাই চাই হাঁহি আছে।
চাবি এ বেছি নেদবি চাবা, চকু যাব।
অ' নাই - নাই। আজি আমাৰ ডাঙাৰটো মানে ঘৰতে নাই, হলে মানে এ অলপ আগতে ভাত খাওঁতে মোবাইলটো চাইচি আৰু।
হা - হা - হা?
আমাৰ আজি ডাঙতটো ঘৰতে নাই ৰ। নাথকুতে আৰু অ' আঠটা মানত আহি পায়চে তাৰ পিচত আৰু অ' ক'বাত গেছিল লগৰ লগত মানে কামত গেছিল কিবা আহি আঠটা মানত আহি পায়চি দিনটোৰ প্ৰায় মোবাইল চোবাইল নাই-নাই মইয়ো হেনেকা নেদু না মতটো।
উম।
আৰু এই ভাত খাওঁতে চাই তেতিয়াৰপাই আৰু চায়ে আছে ইতাকলেগি।
অ'।
অ' তহতৰ সুলাক সৰু টো?
উম।
অ' আৰু মাজোতো? হেল্ল!
হা
অ' মাজো তো শুলাক?
আছে চাই।
অ'।
কি কবি আজিকালিৰ ছলি।
তাকেত উম।
ত বুলি কৰি
সেয়েট।
উম, আমি ইমান ফোন চোৱাই নাছিলো ন।
নাছিলো দেই ইমান।
অ'।
অ' ইমান এটা নাছিলো আমাৰ সময়ত।
উম।
উম
আমাৰ য়াতে বৰষুণটো আ জা কৰি আছে এই হৈ যায়।
অ' এটোটে আহিব।
উম।
ইতান আৰু দিলা আৰু জুৰে এই কমে এই দেই এই কমে এনেকা আছে।
উম।
অ'। উম দে কিবা কৌ?
কি কম? ৰ'দ দিলেও গৰম লাগে ঠাণ্ডা দিলে ঠাণ্ডা লাগে মইনা তুমি হাঁহি দিলে বহুত বেছি মৰম লাগে।
মইনা তুমি জুই।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
উম। কি কথা পাতিম হয়নে নহয় কচোন ন এই কিবা কৈ এনেই আৰ কিবা
অ' মই চাভানা চাই আছো ৰ।
হা, হা
মই এ চাভানা চাই আছো ৰ। চাধা বনো চাদা বনোৱা নহয় এ চাভানা চাই আছো।
ক'ত চাদা বনাব মই ক'ত চাদা বনাব যাম
অ এটো কিবা শুনা পাও
উম তোৰ কানখন গেইছে যে
উম
এ এটা কিবা হে উৰচি ৰ হাইটটো বাঢ়াব পাৰি গ্ৰীজচৰ
কি লৈছে
এই গ্ৰীচচৰ্ যিটো গাখীৰৰ লগত যি মিলি কিনে খাই
ইছ্ কি কিট
কিছ্ নহএই গ্ৰীছ অ গিপ চ' হাইট যি বাঢ়ায়ে গাখীৰত যি মিলি কিনে খায় পাউদাৰ টো
কি নাম
গ্ৰীছ্ ঔ
দাখাবি মোক মই নাজনো
আহ হ'ব দে সেইটো ম মো তাতে এতে মিছত আঠচ উ একচল্লিশ
কাম যদি নেদে কি হ'ব পইচাটো এনে যাব
আহ নাজনো ইতে কিন্তু এনেই হেৰিটো বহুত আছে
পইচাও গেল বোলে সেইকাৰণে হুলস্থুল পিচে গালি মহা আমিহে খাম
এ মোক হাইতটো লাগে বাৰাবা
উম
আমাৰ ঘৰৰ মাখান কি বঢ়িয়া ডাঙৰ দীঘল আমি ইমাহাখান কি এনে হলো
তাকে
তৰোতো ক'বা গেলি মতা মানুহটো ওখ পাখ মৰটোতো কবা গেলি ওখ পাখ।
কোন
আমাৰ ঘৰৰ মতা মানুহতো কব গিলি ওখ পাখ
অ
বাদ দিয়া উপাই নাই
তাকেটো উপায় নাই
উম
মই সিদিনাখান চকুৰ ভোৰ ভোৰাই গেছি ৰ মুঠ
উ মা
লাই তাৰিকে লাইট এৰি দি চকুৰে এইটো পুৰা গেছি মোৰ লেছেছটো পুৰা গেছি
উম দে ৰাখ
এয়া কৰবি না আৰু এটা না কালি কৰবি
ৰাখো দে
আহ দে হ'ব দে